হেল্ল', অ' কোৱা।
অ' ক'ত আছা?
অ' মই ঘৰত আছো। ঝাৰু মাৰি আছোঁ মানে ঘৰটো চাফা কৰি আছিলো।
অ', অ', অ', অ', ম‌ই অফি ফিচত আছোঁ
অ, অফিচত আছা নেকি? অ কি কৰি আছা তুমি এতিয়া?
এ এনেই মানে, কাম কৰি এনে বহিলো আৰু অ' হয়, হয়, তোমাক এ তুমি ঘৰৰ কাম কৰি আছা নেকি?
অ' মই এতিয়া ঘৰৰ কাম কৰি আছিলো। ঝাৰু মাৰি আছিলো। ঘৰৰ কাম কৰি কিনে অলপ ভাল লাগে মানে
অ, হয় নেকি, ঘৰৰ কাম কৰি ভাল লাগে? কি কি কৰি ভাল লাগে তোমাক মানে? অ, অ, কি কি কৰি ভাল লাগে?
ভাত চাত বনাও দালি চালি বনাও আৰু, অ' নিজৰ বি চাফা কৰোঁ অলপ।
অ' মানে মানে চব মানে তোমাৰ বস্তু মানে চব মানে ভাল কৰি থৈ হক, থোৱা মানে অ'। মই এনেকেই হওঁ মই নিজৰ বস্তুকেইটা বহুত ভালকে থওঁ মানে।
অ' তুমিও ঘৰত কাম কৰা এনেকৈ।
অ' কাম কৰোঁ মই যেনকে হৈ গ'ল তোমাৰ এই গাৰ্ডেন গাৰ্ডেন চাফ পৰা মানে জংঘল হোৱা এইবিলাক কাটি দিয়া অ' এইবিলাক ভাল লাগে আৰু।
মইও ছেম গছ চছ কাটোঁ অলপ।
অ' মানে হয় হয়, তোমাৰ তোমাৰ ঘৰত কি কি গছ আছে?
মোৰ গছত বহুত বেছিকে ফ্লাৱাৰ আছে, ফ্লাৱাৰৰ গছ কেইটা আছে।
মানে। নাই নাই নাই নাই এইবিলাক, হয় হয়।
ৰ'জ, লিলি এইকেইটা ফ্লাৱাৰকেইটা আছে মোৰ ঘৰত।
মানে তুমি মানে বেছিভাগ ফ্লাৱাৰ, মানে ফ্লাৱাৰটো তোমাক ভাল লাগে নেকি।
অ' ফ্লাৱাৰ কেইটা ভাল লাগে আমাৰ ঘৰত বহুত ফ্লাৱাৰ কেইটা আছে।
অ' আমাৰো ঘৰত বহুত ফ্লাৱাৰ আছে মানে গেন্দা ফুল আছে তোমাৰ। আৰুজ মানে ৰ'জ আছে, ৰ'জ আছে। তোমাৰ, তোমাৰ এই বগা ৰ'জো আছে মোৰ তাতে।
হয় হয় হয়।
অ' আৰু এটা গছ থাকে নে তাতে যে ফুল লাগে তোমাৰ এই য়েলো য়েলো ফুল।
হয় হয় হয় হয়।
অ' এইটো আছে।
অ'।
অ' আৰু কি কি মানে তোমাৰ, তোমাৰ ঘৰত মানে এনে ফল মূনৰ গছ কিবা আছে নে?
অ' আমাৰ ঘৰত কলৰ গছ আছে। আমৰ গছ আছে আৰু মধুৰিয়াম চিনি পোৱা নে মধৰাম। অমৰুত এইটোৰ গছ আছে তাৰপিছত এই নাৰিকলৰ গছ আছে।
নাৰিকলৰ গছ আছে হয় হয়। অ' মোৰো ঘৰত মানে আম গছ, আম গছ আছে। তোমা-তোমাৰ অ', অ', তোমাৰ এই তিনিটা তামোল গছ আছে।
অ' তামুল গছ।
আৰু অ' তা-তাৰপিছত তোমাৰ এই এ, কলগছ আছে তোমাৰ।
হ।
কলগছটো মানে জাহাজী কলটো ভাল লাগে। তোমাক ভাল লাগে নে তোমাক, এ অ' ডাঙৰ ডাঙৰ কলটোও হয় মানে।
হয়।
অ' একবাৰ খালে মানে মই তোমাৰ পেটে ভৰি যাব মানে ইমান, ইমান মিঠা থাকে আৰু অ'।
পায় গা
অ' এনাৰজিও আহে, মানে কলত মোক এইটো কলে ভাল লাগে মানে খাতে। অ' মানে বেলেক কল মোক ভাল নালাগে আৰু।
অ'।
অ' আৰু তোমাৰ এই আহ এই ছজনা চিনি পোৱা না?
অ', অ', ছজনা অ', অ'।
অ' আৰু আছে এনেই গছ কেইটা আছে।
নেম্বুুৰ গছ আছে নে নেমু?
অ' নেমু গছ আছে হয় হয় নেমু গছ আছে, বহুত ভাল লাগে মানে। মানে ঘৰত, ঘৰত মানে গছ গছনি থাকিলে বহুত ভাল লাগে মানে।
হয় হয় হয়। মই ৰঙা গাও ৰঙালওৰ গছটো লগাইছিলোঁ ডাঙৰে হৈছে।
অ' হয়। মই পানীলাও লগাইছোঁ হয়। অ', অ'। মোৰো পানীলাও লাগিছে এতিয়া, এ, মৰি যায় মানে এই পোক খাই যায়।
অ' পোক।
অ' ডাঙৰ হ'লে মানে পোক খাই যাই মানে। অ'। এনে তোমাক চব চে মানে চব্জি ভাল, চব্জি তুমি লগোৱাত কোনটো চব্জি ভাল লাগে তোমাক লগালে?
মক এইটো কলৰ গছটো লগালে ভাল লাগে। কল আৰু অমিতা।
পা অ' অমিতা, অমিতা অ'।
অ', অ'।
অমিতা খোৱানে তুমি?
অ' অমিতা খাওঁ ভাল লাগে।
এই তুমি এই গৰম টাইমতে অমিতা, কেঁচা অমিতা কাটি পিনি জলকীয়া দি পিনি তুমি জলকীয়াত তেল এই তোমাৰ ৰেড চিলি দি কিনি পোৰা চাটনি বনাই খাব লাগি বঢ়িয়া লাগে।
অ' খাইছোঁ খাইছোঁ এইটো। তুমি খাইছানে? ভাল লাগে।
অ', অ' এইটো বহুত ভাল লাগে মানে, এই ফ্ৰেণ্ডৰ লগত বহি খাইছিলোঁ। আৰু তুমি কিবা এই এই জঞ্জিৰা এই আ, অ' এ অ-অকমান এ, ইমলি দি দিবা তুমি।
অ' ইমলি অ'।
অ' আৰু ভাল লাগে মানে।
অ' হয় হয়।
হয় মোৰ বহুত ভাল লাগে খাই।
অ' অমিতা তেনেকা খাওঁ আমি অ'। পকা অমিতা খোৱা না পকা অমিতা?
খাওঁ খাওঁ খাওঁ। পকা অমিতাটো আৰু বঢ়িয়া লাগে মানে পকা অমিতাই তোমাৰ এই ক'লা নিমখ দি পিনি খাওঁ, তোমাৰ এই পেট পেটটোও ঠাণ্ডা থাকিব বহুত ভাল লাগে মানে আৰু অ'। আৰু তোম তোমাৰ এ, আৰ আন এটা বস্তু তো দিয়ে তোমাক, এইটো কি কয় তোমাৰ আ, এই কৰ্দৈ টেঙা খাইছানে তুমি?
অ' কৰ্দৈ টেঙা অ' খাইছোঁ।
বহুত ভাল লাগে মানে।
অ' টেঙা টেঙা থাকে।
অ', অ' এই তুমি জলকীয়া আৰু নিমখ মিক্স কৰি খাব লাগিব।
হয় হয় হয়।
অ' বহুত ভাল লাগে মানে।
অ' গছকেইটা তুমি কি এ ৰঙালাওৰ গছ এইকেইটা তুমি নিজে লগোৱা?
অ' মানে পানীলাও গছ এইবিলাক লগাই দিওঁ আৰু এই চানডে দিনা অ' যি তিয়া মানে গাৰ্ডন মাৰ্দেন চাপ কৰোঁ তেতিয়া মায়ে কই লগাই দিয়া মায়ো লগায় মোৰ। অ' মোৰ মা লগায়।
প্ৰৱানা জলকীয়া।
জলকীয়া গছ লগাইছিলোঁ। এটা মানে মোৰ এই মানে এই পানী গমলটো থাকে না। এইটো মানে অ' এইটো মানে ফাটি গৈছিল মানে।
অ'।
তাতে মানে মাটিটো মানে দি পিনি তাতে মানে জলকীয়া গছটো লগাইছিলোঁ।
অ' ময়ো লগাইছোঁ ইয়াতে, মোৰ পলি আছে জলকীয়া সৰু সৰু হৈ আছে এতিয়া।
হয় নেকি? অ' মই মানে যোৱা বছৰত লগাইছিলোঁ, বহুত হৈছিলে জল কিয়াটো। তোমাৰ এই তোমাৰ এই ভোট জলকীয়া তুমি খোৱা নেকি?
অ', ভোট জলকীয়া খাও
বাপ পাও মই খাব নোৱাৰো বহুত জ্বল আমাৰ বহুত জ্বলা খাব নোৱাৰি এইবিলাক বস্তু।
অ', অ'
অ'
আৰু তোমাক অ', কোৱা
আৰু তোমাক কেই তোমাৰ এনে তুমি গৰমৰ টাইমত বহি পিনি ফ্ৰেণ্ডৰ লগত বহি পিনি কিবা এনে চাটনি ৱাটনি খাইছা নে যেনকে তুমি নিজে বনাই যেনেকে আমৰ হয় অ', কেনেকে বনাইতটো তুমি কেনেকে বনাইছিলা তোমালোকে
এই আমটো অলপ সৰু সৰু পিচ কৰি কিনা তাতে অলপ নিমখ
হয় হয়।
তাৰ পিছত জলকীয়া জলজিৰা অলপ তেল দি কিনা বনাইছিলো মজা লাগে
বঢ়িয়া লাগে মানে এই তোমাৰ এই গছৰ তলত বহি পেলি চবে বহি পিনি খালে বঢিয়া লাগে।
এনেকা জলফাইও খাইছিলো জলফাই নেমুও খাইছো এনেকা চাটনি বনাই কিনে নিমু আহ
মানে ভাল লাগে আৰু খাই আৰু
ভাল লাগে লগৰকেইটাৰ লগত মিলিকিনে
হয় হয় হয় আৰু স্কুলত কিবা খাইছা তুমি এনে পাৰ্টি চাৰটি কৰিচা নে কেতিয়াবা ফ্ৰেণ্ড মিলি তুমি
অ', কৰিছো পাৰ্টি এনেই পিজ্জা পাৰ্টি, বাৰ্গাৰ পাৰ্টি এইকেইটা চাওমিন পাৰটি সেইকেইটা কৰিছো অ'
অ' মানে ভাল লাগে মানে চবৰ লগত খালে আৰু এই কেইটা কেইতিয়াবা এই তোমাৰ এই ফ্ৰেণ্ড কেইটা তোমাৰ বস্তু লৈ লয়
হয় হয় হয়।
অ', এইটোও ভাল লাগে মানে
অ',
হয় আৰু আৰু তুমি এতিয়া ক'ত যাব মানে ফুৰিবলৈ ক'ৰবাত যাবা নেকি এতিয়া
অ', ফুৰিবলৈ মই যাম
আজি মানে বতৰো বহুত ভাল মানে
অ', বতৰটো আজি ভাল আছে।
আজি ভাল আছে মানে গৰমো নাই
মই এইটো নতুন ব্ৰিজত যাম বুলি ভাবি আছিলো অ', অ', অ', এইটো যাম বুলি ভাবি আছো। অ', হয় নেকি ভাল লাগিছে কেনেকুৱা আছে জোগাটো
জাগাটো একদম শান্তি একদম চাফ চুতৰা আছে মানে বহুত ভাল অ', তোমাৰ এই চেলফি লোৱা ষ্টেণ্ড অ', চেল্ফি ল'লে তোমাক ভাল লাগিব মানে। অ', তেতিয়া তুমি পষ্ট কৰিব পাৰা তুমি পষ্ট কৰা নাই ইনষ্টাগ্ৰামত
তেওঁ ইনষ্টাগ্ৰামত এটা দুটা পোষ্ট কৰোঁ ইমান নকৰোঁ মোক ইমান ভাল নালাগে মানে প'ষ্ট চষ্ট কৰি কিনা
হয় নেকি।
অ', সেইকাৰণে মই ইমান নকৰো কম কৰো বহুত কম কৰো
এনে তুমি ভিডিঅ' ইউিঅ' বনোৱা নেকি?
ভিডিঅ' নবনাও মই।
অ', ভিডিঅ' নবনোৱা নেকি
উম তুমি যেতিয়া গৈছিলা ব্ৰিজত কাৰ লগত গৈছিলা?
এইটো মই নিজেই মানে গৈছিলোঁ।
অ' অকলে গৈছিলা নেকি?
অ' অ' মানে এই তোমাৰ কামাখ্যা ষ্টেচনটো চিনিয়ে পোৱা তুমি? অ ' এই তোমাৰ এই পাপাক এৰিব গৈছিলো। ত' পাপাক এৰি আহিছিলো ত' ব্ৰিজেই ব্ৰিজটো চাই আহিলোঁ মানে।
অঁ হয় হয়।
অঁ ভাল লাগিছে মানে মানে এনে মোৰ মানে ভাবিছিলো ইমান দূৰ আহিছো যদি দে চাইে যাওঁ আৰু, আৰু ৰাস্তাটো তাৰ যায় না তোমাৰ এই কামাখ্যা অ' ষ্টেচন দি তোমাৰ এই ৰাস্তাটো যায়।
হয় হয় হয়।
অঁ। এ চাই আহিলো আৰু বহুত ভাল লাগিছে।
অ' কিমান টাইম থাকিলা তাতে ব্ৰিজত?
এনে ৰ তোমাৰ এ বৰষুণ দিন আছিলে মানে। বৰষুণ আহিছিল বেছি টাইম ৰহা নাই। অ' মানে এনে এটা দুটামান বি কৰলো তাৰপছত আহি গ'ল।
অ' ভিডিঅ'টো কি প'ষ্ট কৰিলা নাই অলপ ৰিলজ দিলা?
নাই নাই নাই প'ষ্ট কৰা নাই মানে এতিয়া বৰ্তমান একো দিয়াই নাই মানে এনে ভিডিঅ'টো আছে।
অ' ভিডিঅ'টো এনেই থৈছা আৰু অ'। কিবা চেল্ফি চেল্ফি ফটো-চটো লৈছা তাতে?
মানে মই নিজে আছিলো না এতিয়া মই ল'ব নোৱাৰো আৰু।
অ'।
অ'।
চেল্ফিওঁ লোৱা নাই মানে?
অ' হ মানে কোনো ফ্ৰেণ্ড-চেণ্ড থাকিলে ভাল লাগে আৰু। এ তুমি মোৰ চেল্ফি টো অ মানে তুমি মোৰ চেল্ফিটো লৈ লোৱা। তাৰ পিছত ই নিজৰ চেল্ফি টো ল'ব মানে এনে এনজয় কৰিলে ভাল লাগে মানে। তুমি যেনেকে বাইক চলাই আছা ফ্ৰেণ্ডে তোমাৰ ভিডিঅ' কৰি আছে।
হয় হয়।
তেতিয়া দেখিলে অকমান ভাল লাগে মানে নিজে নিজে যোৱা মানে বেয়া লাগে আৰু।
অ'।
সেইকাৰণে এ জল্দি জল্দি কৰিলো আৰু ভিডিঅ'টো। টো কৰলো আৰু আহি গ'লো আৰু অ' বৰষুণো দি আছিল বহুত। আজি যাবা নেকি? অ' কাৰ লগত যাবা মানে এটা ফ্ৰেণ্ডৰ লগত যাবা না অ' মানে স্কুটি দি যাবা নে বাইকে দি যাবা? মানে এনে
অ' স্কুটি দি যাম এনে চাই কিনে আহিম আৰু।
অ' মানে অ নিজৰ গাড়ী লৈ যোৱাতে ভাল। মানে বহুত মানে অ' এই বেলেগ গাড়ী লৈ গ'লে মানে যেনেকে বেটেৰী- চেটৰী গাড়ী হ'লে বহুত জামেলা হব যাম হব। হ'ব তোমাৰ অ' এই তোমাৰ বাইক স্কুটি লৈ গ'লে তুমি জল্দি জল্দি আহিব পাৰিবা।
হয় জল্দি জল্দি যাই কিনে জল্দি জল্দি আহিব পাৰি।
অঁ অঁ নহ'লে বহুত টাইম লাগি যায়। অ' দিয়া হব অ' উম দিয়া হয় হয়।